হেল্ল। অঁ কি কৰি আছা? অ' মই এনেই আছো দিয়া। তুমি কি কৰি আছা?
মইয়ো এনে এইয়া বহি কেনে ৰিলিছ চাই আছোঁ। সেইবোৰে
অহ হয় নেকি?
আৰু বোক এটা পৰ, ভাত খোৱা নাই খাম। বুক পঢ়িম বুলি ভাবি আছোঁ, আৰ
পঢ়িবা।
এ এনেই যে আজিকালি পোৱা যায় নহয় পি ডি এফ ফৰ্মত এ মানে মোক ভাল লাগে কাহানী ষ্টৰী বুকবোৰ।
অঁ অঁ হয় হয় সেনেকুৱা ভাল লাগে তোমাৰ অঁহ, গুগুলত পাই নেকি সেইটো?
অঁ হে পাই, তুমি খালি চাৰ্চ মাৰিবা চা বুক নি কিনিলেও হৈ যায়, ফ্ৰী ডাউনলোড কৰিলে চা পঢ়ি থকা
অঁ অহ হয় নেকি? ভাল লাগে ন এনেকুৱা কৰিলে মানে কেতিয়াবা এনেই টাইম পাছো হৈ যায় ন। কৰি থাকিলে ভালো হয়, ভালো লাগে ন?
আগৰ নিচিনা মনত হৈ যায়, আগত- এই যে আমি ষ্টৰি বুক বোৰ পঢ়িছিলোঁ নহয় স্কুলত ইংলিছৰ বহুত ভাল লাগিছিলে।
এতিয়াও পঢ়ো কেতিয়াবা ভাইটিৰ বুক লৈ কিনে- পঢ়ি থাকো তোমাৰ ভাল লাগে মানে সেইবোৰ ষ্টৰি, তোমাৰ এই আগত- এই যে আমাৰ যে এটা আছিল ন তোমাৰ টেনত ন কিমানত আছিল ন তোমাৰ ইলেভেনত আছিল নেকি? এই লেনচো বুলি আছিল যে। সেইটোচ সেইটো কাহানীটো ভাল, অঁ' লেনচোৰ যে- কিবা এই খেতিয়ক যে আছিল যে- ভাল লাগে যে তোমাৰ খেতি মানে, এনেকুৱা গডৰ পৰা এইটো প্ৰমিচ কৰে কিবা কিবা এনেকে ভগৱানক- কয় যে সেনেকুৱা আছিল ন, লেঞ্চত এই লেটাৰটো গড হয় নেকি এইটো?
মই এইটো পোৱা নাই চাগে? কিওঁকি মই এম বছত পঢ়িছিলো ন, নাইন টেনত আছিল চাগে এইটো।
অঁ' অঁ' হয় চাগে উম', এইটো ভাল লাগিছিলে, তোমাৰ কি কি আছিলে মানে এনে কাহানী বোৰ?
এ মোৰ, মোৰতো আছিলে যেনেকা- মোৰ ইমান মনত নাই কোন্ত, আমাৰ এনেকা চৰ্তচ ষ্টৰি টাইপৰ চৰ্ত- ষ্টৰি বুক আছিল, এটাৰ পিছত এটা মানে এইটো ৰাচকিন বন্দৰ আছি- ছিল, বহুত ভাল লাগে মোক ৰাজকিনখন বহুত ফেমাছ। বন আছ ৰাইটাৰটো ফেমাছ ৰাইটাৰ হয়। আৰু বহুত ভা- ভাল ভাল ষ্টৰি লিখে।
উম' হয় ঠিকেই ক'লা, এইটোতো ভাল ভাল ষ্টৰিও লিখে, ভালো লাগে ন এইটো পঢ়ি কিনা।
আমি ডিগ্ৰীতো পাইছিলো চাগে এইটো কাহানী এটা, উম' কি আছিল ৰবা? এইটো এ চোব ইয়াৰ যে বাপেকটো মৰি যায়- যে মোক মনতে নাহিল নামটো।
অঁ এইটো কিবা আছিল মইও মোৰো মনত নাই। সেইটো ভাল লাগে এইটো পঢ়ি কিনা, অ‌ঁহ অঁহ। অ‌ঁ অঁ অঁ অঁ হমটো অঁ সেইটো দেহেৰাটো অঁ ভাল দেহেৰা দুনটোট-
অঁ দেহেৰাত, এইটো ষ্টৰিটোত মানে এইটো কিবা ৰে ৰাইট-
উম' উম' উম' সেইটো মোৰ অঁ বৰ ভাল লাগে সেইটো চাই কিনা। উম' সেইটো ভাল লাগে তোমাৰ, বেছি মানে সেইটো চাই উম।
সি তা সিয়াৰটো এটা ষ্টৰী ন, মই বহুতটা ষ্টৰি পঢ়িছো ভোতৰো আছে- সিয়াৰ এইটো ৰাষ্টকিন বন্দৰ বহুত ভাল ভাল লিখে। তোমাক পুৰা ৰিয়েল লাগিব একদম।
উম' আৰু মই এটা মান এইটো আৰু এটা পঢ়িছিলো তোমাৰ এ মাডাৰ এন ছিক্সচ টি ছিক্স সেইটো- পঢ়িছিলানে তুমি?
অঁ অঁ সেইটো ষ্ট কিবা আছিল এ পয়াম আছিল নেকি?
অঁ অঁ হয়, এইটো ভাল লাগে তোমাৰ। প্ৰয়েম নহয় তোমাৰ কাহিনীয়ে হয় তোমাৰ।
মদাৰ এন ছিক্সটি চিক্স- মানে সি তাই যি কয়, এইটো মানে কিবা গাড়ীত যাই থাকিম- মাকে শুই ব যায়গৈ নহয়।
অঁ অঁ অঁ। অঁ অঁ হয় হয় সেইটোৱে, অঁ পয়েমে হয় নেকি? অঁ অঁ আমি কাহানি নিচি- পঢ়িছিলো না এনেকা মই পাহৰিয়ে গলো মানে পয়েম উম উম হয়।
মানে আমাৰ মেমগিলা ভাল কৰি বুজাই ন, সেইকাৰণে আমাক এনেকা লাগে।
সেই কাৰণে ভাল লাগে আৰু সেইবোৰ মানে কাহানিৰ নিচিনা মানে এনেই বুজিলে ভাল লাগে তোমাৰ। আৰু মনতো থাকি যায় ন সেনেকুৱা কাহানী বোৰ। অহ এই এনেকুৱা লাগে সেইটো মানে, উম হয় আৰু সেইবোৰ মানে সচা ঘটনাবোৰ সেনেকুৱা লাগে ন। তোমাৰ এইবোৰ মানে কাহানী যে লিখে।
মো অ হয়। হয় আৰু সিটো সঁচাই হয় চাগে, পয়েকটো মানে মাকৰ লগত যাই থাকে।
হয় এইটো তোমাৰ কিছুমান অ। উম কিছুমানে এনেকুৱা মানে নিজৰে কাহানী লিখে। লিখে ন, সেইকাৰণে ভাল লাগে ভাল লাগে। এনেই তোমাৰ এক কিবা এ বেলেগ বুক পঢ়িছানে?
মই বেছিভাগ এইটো তুমি যি ক'লা সঁচাবোৰ ৰিয়েল লাইফৰ ফিক ননফিকচনেচ বুলি কয় ন, সেইটো বেছি ভাল লাগে ফিক্সিনেচবোৰ ভাল নালাগে। ইমাজিনেৰি মানুহ বিলাকে যে কাৰ্টুন পঢ়ে, সেইবোৰ ভাল নালাগে মোক। ৰিয়েল লাইফৰ নিচিনা হলে অলপ ভাল লাগে।
উম আৰু আৰু অ আৰু তোমাৰ সৰু থাকোতে মানে মই এটা পয়েমটো পঢ়িছিলো তোমাৰ, ৰদালিয়ে ৰ'দ দে, এইটো ইমান ভাল লাগে মোক এতিয়াও মনত আছে। অ আৰু এই পখিলাই পাখি মেলি, উম। উম ৰ'দালিয়ে ৰ'দ দে আলি কাটি জালি দিম সেইটো ভাল লাগে, উম। হয় হয় সেইটো ভাল লাগে আৰু তোমাৰ এই পখিলাই পাখি মেলি সেইটোও ভাল লাগিছিলে আগত তে, অ হ সেইবোৰ মানে, উম। উম হয়, এইবাৰ মানে মই আৰু মোৰ ফ্ৰেণ্ড মিলি কিনা আমি দুজনী মানে এবাৰ ফাংচন হৈছিল বিহুৰ ফাংচন তাতে আমি গাইছি ছিলো কবিতাটো ভাল লাগিছে আমি প্ৰাইজো পাইছিলো এবাৰ। মানে এনেই বুক সৰু সৰু আছিলো ন তাতে মানে আমাক বুক দিছিলে এটা। তোমাৰ এই কবিতাৰে বুক হয় সেইটো দিছিলে আৰু মানে প্ৰাইজ পাইছিলো। হয় তুমি এনেকুৱা কেতিয়াবা মানে উ, কৰবাত এনে কবিতা গাই পাইছা নে?
নাই নাই মই কৰি পোৱা নাই কবিতা আবৃত্তি কৰি ন সেইটো? আমাৰ মানে এনেকা, মই এম্বচত পঢ়িছো ন, মেঘালয় বৰ্ডত মানে এইবোৰ হোৱা নাছিলে।
অ হয় নেকি, মানে স্কুলতো কৰিব দিয়া নাছিলে নেকি?
অ তাতে এনেকা হোৱা নাছিলে।
অ হয় নেকি? অ অ হয়, এই তোমাৰ এই বিহুৰ যে যি তিয়া বিহুৰ মেল চেলটো পাতে ন তেতিয়া তোমাৰ তাতে হ'ব তাতে চাবাচোন তোমাৰ বহুত কিবা কিবি প্ৰতি- -যোগিতা হয় ন!
মানে আমাৰ মেঘালয় চাইদ হৈ যায় যি, মেঘালয় থাকেনা আমাৰ ইয়াতে অসম অসমৰ বেছিভাগ নহয়ে।
হলেও মানে কৰিব মানে এনেই মইতো কৰিছিলো আগতে ভাল লাগে সেইবোৰ মানে। এবাৰ মানে এনে মনত পৰিলে ভাল লাগে তোমাৰ। আগতে কিমান কৰিছিলো, উম উম। আৰু তোমাৰ ইংলিছৰতো বহুত কিবা কিবি ৰাইমচ বোৰ আছে ন সেইবোৰতো ক'লে ভালে লাগে ন সেইবোৰ কৈছিলা নে তুমি স্কুলত?
এনে আমাক সুধিছিলে তেতিয়া কৈছিলো মানে আমাৰ কৈ মুখ স্ত কৰি আনিবা কালি ক'ব এনেকুৱা টাইপৰ হে হয়। তোমাক কালি কবা দিম এনেকে কয়, ভাল লাগে। অ এনেকে হোৱা নাই, এতিয়াই আমাৰ মোৰ কিবা।
অ মই মানে এই তোমাৰ কলেজত। এবাৰ হৈছিলে মানে মেমে কৈছিলে চবে চবে মানে নিজৰ নিজৰ মানে যি। ইচ্ছা যায় সেইটোৱে কবলৈ দিছিলে মই তেতিয়া কৈছিলো তোমাৰ এই তোমাৰ উইন্টাৰ চিজনৰ ওপৰত কৈছিলো। ভাল লাগিছিলে তেতিয়া মোৰ আগৰ দিনাৰটো মনত পৰিছিলে আৰু।
হা কোৱা নাই কলেজত। আমাৰ কলেজত কব ক'বাৰ দিয়া নাছিলে আমাৰ ছেকচনত মানে।
অ অ হয় নেকি? আৰু তোমাৰ আজিকালি সৰু সৰু পোৱা ল'ৰা ছোৱালী। আচলতে মানে সেনেকুৱা ক'ব দিয়ে ন ভাল লাগে ৰাইমৰ্চ বোৰ ইমানে মানে পাৰে। ক'বলৈ ইংলিছ ৰাইমছবোৰ সেনেকুৱা বহুত ভাল লাগে। ইউটিউবতো চাওঁ ভাল লাগে হিন্দীও থাকে তোমাৰ ইংলিছও থাকে। এ ভাল লাগে কিবা কিবি চাই থাকো উম আৰু। উম উম সৰু ভোন হয় সৰু সৰু পোৱালীয়ে চালে আৰু ভাল লাগে।
অ আৰু মই মানে কিবা মই বেছিভাগ ষ্টৰি বুক বিলাক পঢ়িছিলোঁ ন।
অ অ।
তৰিৰ ভিতৰত সোমাই গ'লো নেকি এটা আৰু। আৰু এটা বুক তুমি পঢ়িবা চাবা অনলাইনত পোৱা যদি অলিভাৰ টুইচ বুলি কেনে তাৰ কাহানীটো চাবাচোন। ইচ ইমান ভাল লাগে দুখৰ পুৰা ৰিয়েল লাইফৰ নিচিনা লাগে।
অ হয় নেকি অ মই সেনেকুৱা তোমাৰ মোবাইলত। সেইবোৰ চোৱা নাই তোমাৰ কাহানী বোৰ সেনেকুৱা চোৱা নাই মানে এনে চাও তোমাক। উম উম হয় মানে মই নাজানো কিহত পায় সেইবোৰ তোমাৰ এইটো মানে। কিহত পায় তোমাৰ এপতে পায়নে তোমাৰ এনেই চাৰ্চ কৰিলে পায়।
পাই যায় গুগলত মাৰিবা অলিভাৰ টুইচ বুলি কেনে অ। তাৰপিছত চাৰ্চ মাৰি কেনে তুমি সেইটোত এ বুত পি ডি এফ পাবা ফ্ৰী ডাউনলোড বুলি লিখা লিখি দিবা তুমি গুগলত পাই যাবা
সেইবোৰ সেইবিলাক চালেও ভাল হয় তোমাৰ ন বহুত কিবা কিবি জানিব পাৰি নলেজো গেইন হয় ন
তোমাৰ বুজোৱাটো প্ৰনানচিয়েচনো ভাল হৈ যায় আৰু পঢ়ি কেনেও ভাল লাগে
অ সেইকাৰণেতো যেনেকে আমি অসমীয়া কিতাপবোৰ পঢ়োঁ ন সেনেকুৱাই তোমাৰ আৰু এই ইংলিছৰ পঢ়াটো সেনেকুৱাই হয় পঢ়িলে বুজিব পাৰি ভাল হয় উম আৰু এনেতো আমি ইংলিছত ত এনে ক কৈ কৈ থাকিলেতো আমি প পাৰিও যাম কবলৈ ন সেনেকুৱা উম নকও বুলিলে উম হয় কৈ থাকিব লাগে মানে সেনেকুৱা ইংলিছ লেংগুৱেজ বোৰ কৈ থাক শিকিলে ভাল হয় আৰু কিবা কিবি ভাষা শিকা যায় উম
থৈ যাওক
উম হয় কিছুমান তোমাৰ বাহিৰৰ মানুহে কেনেকুৱা মানে তোমাৰ এই মানে কিছুমান মানুহে তোমাৰ অসমৰ মানুহে মানে জাপানীজ ভাষা আৰু এক কি কয় চাইনিজ ভাষা শিকে ন
অ অ আজি আজিকালি বহুত শিকা হৈছে মানে
উম উম উম উম তোমাৰ বিদেশত কাম কৰিব যায় ন সেইকাৰণে আজিকালি বহুত মানুহ এনেকুৱা শিকে ভাল লাগে মোৰো এনেকুৱা শিক মই মোৰো জাপানিজ এনেকুৱা
এই বিদেশত মানে কাম বোৰ যি পাব তাতে মানে পইচা ভাল পাই ন আমাৰ দৰমহাটোও ভাল তাতে।
হয়, হয় সেইটোতো হয়।
আৰু কোনটো আমাৰ নৰ্থ ইষ্টৰটো? আমাৰটো নৰ্থ ইষ্টৰ ইণ্ডিয়াৰ নৰ্থ ইষ্ট পাৰ্টত মানে বহুত ইংলিছ জানে নাগালেণ্ড অৰুণাচল মেঘালয় মানে ইংলিছে অফিচিয়েল লেংগুৱেজ হয়। আমাৰ কোনো অসমত মানে বেছি চলা নাযায়।
অ' হয় ঠিকে ক'লা সেইটোত অ', আজিকালি তোমাৰ এই ফ'ৰেনৰ মানুহ বিলাক ক অসমীয়া পাৰিছে ক'বলৈ। কিছুমানে পাৰি যাই তোমাৰ ভিডিঅ'ত চাবাচোন অ' ৰিলচতো দেখা পায়। উম, ভাল লাগে সেইবোৰ মানে ইমান ভালকে অসমীয়া ক'ব পাৰে ন তাহাঁতে, অ' তেতিয়া আমিওটো তাহাঁতৰ লেংগুৱেজ ক'ব পাৰিম উম।
অ' সেইটো লেংগুৱেজটো ক'ব মন যায় ন।
উম, হয়। সিহঁতে ইমান ভালকে কয় ন।
উম।
সিহঁতৰ মানে কিবাকিবি ভাষা এইবোৰ মানে সিহঁতৰ কাৰণে তোমাৰ এ বিচ চি দি পহৰিব লাগিব ভালকে, সিহঁতৰ ভাষাৰ এইটো এ বি চি দি থাকে ন তোমাৰ বেলেগ বেলেগ এইটো। যেনেকুৱা আমাৰ হয় সেনেকুৱাই। বেলেগকে থাকে সেইটো তোমাৰ, এবাৰ চাইছিলো মই চাইনিজৰ। উম, তোমাৰ এইবাৰ মই চাইছিলো চাইনিজৰ এ বি চি দি কেনেকুৱা আছিল বুলি এবাৰ এনেই ৰিলচত চাইছিলো উম।
চাইনিজৰ ভাষাটো ন অকমান খাচিয়াৰ লগত মিলে, আমাৰ ইয়াতে মানে মেঘালয়ত মানে সিহঁতৰ নম্বাৰটো এবে আৰু কয় সিহঁতে আৰু চাইনিছ কয় ৱে আৰ ৱে আৰ চান অ
অ', অ' তোমাৰ এই আৰু এই খোলসাচ চিয়া ভাষাত যে মাদ্ৰাটো ওৱান ওৱান বুলি কয় নেকি?
অ' ওৱান ওৱান কয় আৰু সেইটো ওৱান আৰু ৱে আৰ লাই ইটো হৈ গ'ল নম্বৰ আৰু নম্বৰটো পুৰা ছেম চাইনিজৰ দৰে।
অঁ হয় নেকি? ঠিক আছে দিয়া এইটো বিষলৈ কালি কথা পাতিম দিয়া থেংক ইউ। অ' দিয়া।
মই